হেল্ল'? হয়, মাতটো শুনিছেনে মোৰ?
হয় হয় শুনিছো, আপুনি শুনিছেনে?
উম শুনিছো, আপোনাৰ নেটৱৰ্কটো ঠিকে আছে বাৰু এতিয়া। হেল্ল'?
ভাল। হেল্ল'?
অ শুনি আছো আপুনি তাতে থাকক। কওক? হেল্ল'? হেল্ল'? অ শুনিছো, কওক? বাৰু ঠিকে, ভালে আছেনে?
অঁ অঁ ভালে, আপুনি?
আছো আছো ভালেই। খোৱা বোৱা কৰিলে?
নাই নাই খামহে আৰু যিহে গৰম পৰিছে।
হয় দিয়ক, ইমান গৰম পৰিছে মানুহৰ খাবলৈকে মন নাযায় নহয়নে?
হয়ঁ তাকেই আমি আৰু খাবলৈকে মন যোৱা নাই বনাবলৈকে মন যোৱা নাই। জুইত ব্যৱহাৰ কৰা মানুহবিলাকে যে কেনেকে বনাব।
হয়ঁ ঠিকেই কৈছে সেইটো কাৰণেতো মানুহে বেছিকে ফাষ্ট ফুড খায় আজিকালি। এতিয়া চাবচোন কিছুমান মানুহে যে ফাষ্ট ফুড খাই এতিয়া সৰু ল'ৰা ছোৱালী,, ছোৱালীবোৰ যোনবোৰ সৰু ল'ৰা ছোৱালীবোৰ ফাষ্ট ফুড খাই কাৰণে বেছিকে বেমাৰত পৰে তেওঁলোক। এতিয়া বেমাৰ মানুহে,, ফাষ্ট ফুড তেনেকে খাব নালাগে হয়। এই গৰমত ফাষ্ট ফুড হক বা ভিন্ন ধৰণৰ কল্ড ড্ৰিংক হওক এইবোৰ খাব নালাগে যিমান পাৰি,,, ঘৰুৱা খানা খাব লাগে, ঘৰুৱা ঘৰত বনোৱা এইবিলাক কল্ড ড্ৰিংকচ খাব লাগে অঁ থলুৱা খাদ্য খাব লাগে আপুনি। এতিয়া ঘৰতে বনোৱা ধুনীয়াকে এতিয়া আপুনি ধুনীয়াকে ঘৰতে শাক চাক আছে শাক বনাওঁক। বা বিভিন্ন ধৰণৰ কিমান কি আছে হয়নে সেই সকলোবোৰ আমি বনাই খাব পাৰো।
হয়ঁ হয়ঁ।
সেয়াই গতিকে আমি সেয়া খাব লাগে হয়নে এতিয়া মানুহে চাবচোন এতিয়া বাহিৰলৈ যাব,,, ৰেষ্টুৰেন্টত খাব সেয়া খানা আমি অলপ টাইমৰ কাৰণে তৃপ্তি পাওঁ। কিন্তু তাৰপিছত আমাৰ বেমাৰ নহয়নে।
হয়ঁ হয়ঁ বহুত ডাঙৰ ৰোগ হয়গে পিছত আমাৰ অকমান।
হয়ঁ। এতিয়া আপুনি চাবচোন কেঞ্চাৰ যে ৰোগটো প্ৰথমতেতো ধৰা নপৰে। হয়নে হেলৌ!
তাৰপিছত হেল্লৌ! শুনিছোঁ দিয়ক।
অঁ শুনিছো সেই বোলো প্ৰথমতেতো কেঞ্চাৰ ৰোগটো আপোনাৰ ধৰা নপৰে। লাহে লাহে লাহে। লাহে লাহে লাষ্টত ধৰা পৰিগে তাৰ পিছত মানুহজন মৰিবই হয়গে কিমান দুখ লাগে হয়নে। এতিয়া আপুনি যেতিয়া এজন মানুহৰ বেমাৰ হৈ থাকে ঘৰত এতিয়া। যেতিয়া আপোনাৰ এজন মানুহৰ বেমাৰ হৈ থাকে ঘৰত তেতিয়া আপোনাৰ,, কি হব গোটেই ঘৰখনৰ অশান্তি হ'ব। হয়নে গোটেই ঘৰখনৰ অশান্তি হয় এতিয়া এজন,,, এজনৰ কাৰণেতো গোটেই ঘৰখনেই অশান্তিত ভুগি থাকে হয় নে?
তাকে তাকে।
সেয়াই মানে মানুহে আজিকালি চিন্তা নকৰে। আগ পিচ একো চিন্তা নকৰে যি তি খাই দিয়ে এতিয়া আপুনি আপুনিনো মইনো আমিওতো একেই আমিও সেই সৰু ল'ৰা ছোৱালীৰ নিচিনাই চব। চব খাই দিওঁ। এতিয়া আমি ডাঙৰ হৈও সেয়াই কৰো। অঁ সেইটোৱে ডাঙৰ হৈয়ওতো একেই কৰো। তাকে এতিয়া ল'ৰা ছোৱালীবোৰক শিকাবলে হ'ল আৰু হয়নে ডাঙৰ ল'ৰাৰ ছোৱালীবোৰক শিকাবলৈ হ'ল আৰু সিহঁতে এতিয়া পৰাই খালেহে পিছলে হ'ব আৰু। সিহতক এতিয়াৰ পৰাই শিক সিকালেহে সিহঁতে পিছলে আপোনাৰ মানে এইটো নাখাব সেইটো নাখাব।
উমঁ হোম আজিকালি গৰমতটো বেছি কিয় হৈছে? হোম হোম আজিকালি গৰম গৰমতটো বেছি কিয় হৈছে মানে গছ গছ গছনি মানুহে কাটিছে যে অজটালিকা বনাইছে সেইকাৰণে হৈছে।
হযঁ হয়ঁ সেইটোৱে, এতিয়া গৰম বোৰ বাঢ়িছে গছ গছনি কাটি দিছে আমাৰ গাওঁ অঞ্চলতটো অলপ হলেও গছ গছনি আছে এতিয়া যোনটো চহৰীয়া অঞ্চল সেইবোৰতটো আপুনি। গছ নাপাব এতিয়া আপুনি, এতিয়া আপুনি যোনটো গুৱাহাটী যোৱা ৰাস্তা সেইটোত কিমান গছ পাব আপুনি কওকচোন। অলপ অলপ পাব কিন্তু গুৱাহাটী মেইন গুৱাহাটী খনৰ আমি যাব নোৱাৰি গৰমত কাৰণ ইমান, ইমানে গৰম ইমানেই গৰম তাত মানুহ থাকিব নোৱাৰে। গতিকে এয়া কিয় হৈছে এয়া চব গছ। ট্টগছ গছনি কটাৰ কাৰণে হলে আমাৰ আমাৰ যোনটো বায়ুমণ্ডলৰ বায়ুমণ্ডল প্ৰদূষণ হ'লে। আমাৰ যোনটো ওজন স্তৰ তাত কয় হৈছে সেইকাৰণে স্তৰটো ফুটা হৈছে তাৰ পৰা আমি, বিভিন্ন ধৰণৰ কণিকা ওলাই আহিবলৈ ধৰিছে সেয়া মিহলি হৈ বায়ুমলতো প্ৰদূষিত কৰি পেলাইছে। হয় নে।
হয় উম উম হয় আগৰ দিনতো ফেন চেনৰ ব্যৱহাৰ নাছিলে। এতিয়া একেবাৰে ফেন কুলাৰ এ চি।
সেইটোয়ে এতিয়া ফেন কুলাৰ এ চি, ব্যৱহাৰ কৰি পেলাই মানুহে কিমান হেৰি কৰিছে। কিন্তু আগতেতো এইবিলাক নাছিলে আগৰ দিনৰ মানুহে কি কৰে আপোনাৰ, আগতে এতিয়াতো মানুহে ফ্ৰিজৰ পানী খায় নিজকে অকমান সকাহ দিবলে হয়নে।
হয় হয় বিচনী তৈয়াৰ কৰি লয়।
অ আগতে আপোনাৰ এতিয়া। আপোনাৰ মানুহে পানী খাবলৈও আপোনাৰ ফ্ৰিজৰ পানীহে খায় কিন্তু আগতে, তেনেকুৱা নাছিলে আগতে আপোনাৰ এয়া গ আপোনাৰ। পানী বিলাক আপোনাৰ কলহত মাটি কলহত থৈ দিয়ে। তেনেকেই পানী খাব পাৰে কিন্তু এতিয়া মানুহে ফ্ৰিজ নহ'লে পানীয়ে নোৱাৰে কিন্তু এইটো আচলতে বেয়া ফ্ৰিজৰ যোনটো, পানী আমি অলপ টাইমৰ কাৰণে খাম ৰিফ্ৰেছমেন্ট পাম কিন্তু তাৰপিছত, ত' আমি এনি টাইম পাই নাথাকো হয় নে।
পিছত আমাৰ কফ হৈ গৈ ডিঙিত মানে মানে ঠাণ্ডা বহি যায়।
হয় বিভিন্ন ধৰণৰ বেমাৰ হয় আপোনাৰ। বিভিন্ন ধৰণৰ বেমাৰ হয় এতিয়া বিভিন্ন ধৰণৰ আপুনি উশাহ লব নোৱাৰিব এতিয়া আপোনাৰ বেমাৰ মানে গোটেই ঘৰখনেৰে বেমাৰ দিয়কচোন।
হয় হয় সকলো দুখিত হয় আমাৰ বেমাৰ হলে ঘৰৰ এজনৰ।
হয় হয়। এজন বেমাৰ মানে ঘৰৰ সকলো বেমাৰ এতিয়া সৰু ঘৰত যেতিয়া সৰু ল'ৰা ছোৱালী বেমাৰ হয়। তেওঁলোকে জানো খাব কৰিব নোৱাৰে। মাক বাপেকে সকলে জানো খাব কৰিব পাৰিব তেওঁলোকে নোৱাৰিলে। গতিকে তেনেকুৱা কথা দিয়কচোন হয়নে। হেল্ল' হেল্ল, হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', শুনিছেনে আপুনি মোৰ মাতটো হেল্ল',
হেল্ল',
অ এতিয়া শুনিছো আপোনাৰ মাতো ক'ত আছে আৰু নেটৱৰ্ক নাই নেকি আপোনাৰ।
অ এতিয়া হেল্ল', পাইছো দিয়ক এতিয়া।
অ', এতিয়া পাইছোঁ, আপোনাৰ নেটৱৰ্ক নাছিলে নেকি?
অ', অ', এই নেতৱৰ্ক টো আমাৰ মানে কি হৈছে, আজিকালি মানে গছ-গছনি নাইজে, সেইকাৰণে মানে- নেতৱৰ্কটো নাপায় সাধাৰণ, মানে ভাবে।
হয় হয় আৰু ভিতৰুৱা জেগা হ'লে আৰু দিগদাৰ হয়, নেতৱৰ্ক পোৱা। এইবিলাক সকলোবোৰ বায়ুমণ্ডল- টো দিগদাৰ হৈ গৈছে, বায়ুমণ্ডল প্ৰদূষণ হৈছে। বিভিন্ন ধৰণৰ কাৰণ হৈছে। এতিয়া আপুনি চাবচোন এতিয়া, এতিয়া মানুহে গছ-গছনি কাটিছে, ফাইভ জি টাৱাৰ লগত হয়নে, সেই কাৰণেও বায়ুমণ্ডলটো প্ৰদূষিত হৈছে, বায়ু বাতাবৰণত। বিনষ্ট হৈছে, এতিয়া আপোনাৰ হাত- হাতে হাতে ফাইভ ষ্টাইল, হাতে হাতে চছিয়েল মিডিয়া এতিয়া আপুনি নাইয়ে, আপুনি ঘৰতে থাকি পেলাই বহুত দূৰ-দূৰণি মানুহৰ লগত কথা পাতিব পাৰিব, ইমান সুবিধা- আচলতে কিছুমান ক্ষেত্ৰত যদি আমাৰ ভাল হৈছে, কিছুমান ক্ষেত্ৰত বেয়া হৈছে। আৰু এইটোতো সঁচাই ন, এটা মুদ্ৰাই- ইপিঠি সিপিঠি, এটা মুদ্ৰা ভালো থাকে, এটা মুদ্ৰা বেয়াও থাকে। গতিকে ভাল খিনি আমি ভাল হিচাপে আয়ত্ব কৰিব লাগে। ভালখিনি আমি ভাল হিচাপে আয়ত্ব কৰি পেলাই, বেয়া খিনি এৰি দিব লাগে হয় নে নহয়?
তাকে অ', ছ'চিয়েল মিডিয়া ভালোঁ আছে, বেয়াও আছে। এতিয়া আমি কোনটো সংগ্ৰহ কৰোঁ, এইটো আমাৰ ওপৰত মানে হেৰি গ্ৰহণ কৰে আৰু, আমাৰ ওপৰত ডিপেণ্ডেণ্ট কৰে।
সেইটোৱে, গতিকে কোনে কিমান কেনেকে কি কৰিব পাৰিছ সেইটো সকলোৱে নিজৰ ওপৰত নিৰ্ভৰ কৰে, এতিয়া আমি যিমান পাৰোঁ, সিমানে ভাল খিনি আয়ত্ব কৰিব লাগে, এতিয়া ছ'চিয়েল মিডিয়া আমাক কিমান সুবিধা কৰি দিছে, ঘৰতে বহি টকা উপাৰ্জন কৰা। বিভিন্ন ধৰণৰ অ', ৱৰ্ক ফ্ৰম হোম কৰা বা বিভিন্ন ধৰণৰ- কাম হয়নে, আজিৰ যুগত আমি এজনী আ আজিৰ যুগত আপুনি এজনী নাৰী, মই এজনী নাৰী, আমি ঘৰত থাকিয়ে জানোঁ কাম কৰিব পৰা নাই। হেল্ল', হেল্ল', হেল্ল', হেল্ল', আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম কৰি আছে, হেল্ল'। হেল্ল', শুনিছেনে? হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', শুনিছেনে? হেল্ল', হেল্ল',